কি কৰিছা?
এ আছোঁ দেই।
ত' ঠিকে আছে, ঠিকে আছে এ আছোঁ ময়ো এনে বিচনাটোতে পৰি।
উম, সেই মই খবৰ খাতি ভাল?
খবৰ খাতি আছোঁ আৰু বতৰ মানে তোমাৰ আজি কি কবা ৰাতিপুৱা পৰীক্ষা দিবলৈ উলাইছোঁ ৰাতিটো ৰাতিপুৱা বৰষুণ দে খুব বৰষুণ ৰাস্তা ওলাই গৈছোঁ চবফালে পানী ৰাস্তা
উম,
তাৰ পিছত তোমাৰ পানী গছকি গছকি গৈছ' এনবাচী নহয় যোৱা ৰাস্তাত ইনবাচীলৈ যোৱা ৰাস্তা
আচ্ছা আচ্ছা অঁ তাত অঁ।
গোটেই পানী মানে ইমানেই বৰষুণ। তাৰপৰা পানীটো বেছি হলে তোমাৰ মহৰ উপদ্ৰৱতটো বেছি হয়।
উম সেয়াই, মহৰ পৰা এতিয়া মানে বৰষুণ দিছে কাৰণে এই হাবি জংঘলো পুৰা হৈছে আমাৰ তাতো আমাৰ ঘৰৰতো পিছফালে গোটেই হাবি জংঘল হৈ গৈছে।
উম সেইটোৱে আৰু মহও মহ বোৰ মানে এতিয়া এইটো দেখিছা নে নিউজ পাইছা নাই খুব এনকেফ্লাইতিজ হৈছে আকৌ।
অঁ সেইটো হৈছে, আৰু কিবা গছ এটা এ কিবা অলপ মই আগত পাইছিলো ফেচবুকত কিবা গছ এটা বোলে হৈছে চাইডে চাইডে। আহ দেখিছা নাই জনো তুমি? এই কিবা গছ এটা এনেকুৱা মানে হৈছে। এ এ মেইন
মোৰ মানে অ মোৰ ফেচবুক নাই, মই বাৰু বহুত আগতে ফেচবুক হেৰি কৰিলোঁ অঁ।
উম তোৰ মানে তোমাৰ সেই কিবা ৰেণু এটা মানে তাৰ যদি ওলাই মানুহ মানুহৰ গাত সোমাই যায়, তেনেকে আকৌ নহয় বুলি কৈছে বাহিৰত
আচ্ছা।
সেইটো ইয়াত আমাৰ ৰেলৰ সেই পৰা আহিলে বুলি কৈছে আৰু অ ৰাস্তা
অ।
কিনাৰতে হৈছে তোৰ পৰা মানে এই মানুহৰ গাত যদি কেনেবাকৈ লাগি যায় সেইটো এলাৰ্জি নিচিনা হৈ যায়, এলাৰ্জি যদি কেনেবাকৈ হৈ যায় তেনেহলে যাবই লাগিব হস্পিতালে যাবই লাগিব।
উম।
অ অ।
সেই বুলি কৈ, আৰু মানে সেইটো এতিয়া বোৰ আমাৰ ইয়াৰ গছ নহয় এইজোপা, ইয়াৰ বাহিৰৰ গছ বুলি কৈছে। অঁ মই ফেচবুকত মই পাইছিলো বাৰু, মই তোমাক ভিডিঅ'টো দিম বাৰু। এ এজনে কৈছে মানে এইটো কথা। অ অ হ'ব মই বেলেগত দি দিম। সেই কথাটো আক' তাৰপিছত সেই এতিয়া মানে তোৰ কাৰণে বেয়া হৈছে, আৰু প্লাছ তোমাৰ হেৰি হৈছে। অ মানে সেই গছজোপা এতিয়া মানে তুমি কেতিয়াও গম নাপাই নহয় ওচৰতে ৰাস্তাটো কিনাৰত লাগিয়ে আছে মানে কৈছেটো কাৰণে কৰিবলে সেইখিনি জেগা।
অ অ আচ্ছা। এইবোৰ বাৰু বৰ বিপদ দেই সঁচাকে।
তোমাৰ
কব নোৱাৰিটো মানুহৰ কি হৈ যায়। অ অ এ শুনিবা ৰ'বা শুনিছানে বাৰু হেল্ল' শুনিছানে বাৰু?
ৰবা, হেল্ল'!
হেল্ল' অঁ শুনিছ?
শুনিছা?
অ শুনিছো শুনিছো তোমাৰা মাতটো ধুনীয়াকৈ শুনি আছো।
হেল্ল'!
হেল্লৌ
অঁ এতিয়া শুনিছোঁ মই চাউণ্ডটো শুনা নাছিলোঁ তোমাৰ লাগি লাগি ধৰিছিলে অঁ
আচ্ছা, আচ্ছা, এন দি ক্লক